হয় নমস্কাৰ।
নমস্কাৰ।
হয়, বা বাকী ভালে আছে?
উম ভালে ভালে।
অ' আজি মোৰো ভালে আছো, বতৰ আগলো এই বতৰটোৰ
কি বতৰ বৰষুণ নিদিয়ে চাগে।
ক্লাউডি ক্লাউডি হৈ আছে, মেঘ মেঘে হৈ আছে পোৰা। অ' দাৱৰিয়া টাইপ অ'।
বাকী ভাত চাত খালা?
ভাত, দুপৰিয়া খোৱা, দুপৰীয়াই খোৱা ভাত।
অ' আজি ক'বাত গৈছিলা নেকি?
আজি মই বিশেষ, ইমান ওলাই যোৱা নাই।
কেতিয়াবা যাব মই উঠো মই মানে ৰাতিপুৱা, গধূলি দৌৰি দৌৰিব যাওঁ।
অ' ভালে, ভালে, ভালে, ভালে, ব্যায়াম চ্যাম কৰিব লাগে।
অ' ব্যায়াম ব্যায়াম কৰিব লাগে, স্বাস্থ্যৰ কাৰণে ভাল ন চব বস্তু।
হয় বাৰু।
আপুনি কি কৰিলে দিনটো?
শুলোঁ মই আজি।
অ কি গাঁৱে নেক ফুুল যে।
নাই আজি নাই কৰা।
অ
কিবা খালানে নাই?
মই এতিয়াতো এই ঘৰত। ফল মূল খালো, তাৰপিছত বাহঁতৰ ঘৰত মুড়ি খালো। দোকান গলো
হ। মইয়ো আজি মুড়ি খালো
হয় নেকি কি কি মুড়ি, নে কি হেৰে আলু আলু পিটিকা দি আলু পিটিকা কৰি চচ কৰি
ন আলু চালু দি পিনে খালো আৰু
অ', ঠিকে আছে।
আকি কি চলি আছে?
মই এটা কি বুলি কয়
ত ত
ইয়াতে বোলো ইয়াতে এজন মানে মানে নালা থাকে ন নালা টাইপ
অহ অহ উম
এজন মানে বাচ্ছা তাৰে মাকৰ লগত গৈ আছিল, পঢ়ি থাকে পঢ়ি থাকে গিল জানা
ড্ৰেইনত পৰি গ'ল।
মানে নালা টাইপৰ হয় এইবিলাক বস্তু যে বনাই ড্ৰেন টাইপ, হয় হয় হয়।
কেনেকে দুখ পালে নেকি?
তুব মানে
হয়।
এ মই শুনিছোঁ বহুত মানে চিৰিয়াচ মানে ইনজঅ'ৰ হৈছে আৰু মানে বেছি অলপ
বেছি দুখ পালে ন', ক'ত হৈছে এইটো?
এইটো ইয়াতে খমতে এইফালে।
অ'।
অয়।
এতিয়া ঠিকে আছে নাই খবৰ পাইছানে নাই?
খবৰ তেনেকুৱাতো পোৱা নাই নিউজত। ত পাইছিলো আৰু মই।
মোৰ নিউজত মই ভাৱিছো দেখি আহিছো নেকি।
দে নাই দেখা আমাৰ ঘৰৰ কাষৰে ন'।
অহ।
হেইটো সেইকাৰনে
উম।
বাকী?
বাকী কি আৰু আছো মই এনেই, অলপ খোজ কাঢ়িলো।
অহ।
ওচৰৰ বা এজনীৰ লগত কথা পাতিলো তাইৰো বিয়া।
অ', বিয়া ন' বিয় বিয়া। চিজন এই উইনটাৰ উটাৰ ঠাণ্ডাৰ দিনতহে হ'ব।
উম সেইয়ে ঠাণ্ডাৰ দিনতে বিয়া।
তাকে।
তাইৰো বিয়া, অ একদম নিজৰ, নিজৰ, নিজৰ।
অ তেন্তে হলেতো লাগি দিব লাগিব। অ। কাপোৰ কাপোৰ, নাচ গান।
উম সেইবোৰতো হবই আৰু। অ আজিকালি সেইবোৰ হয়।
তাকাকে
হা
এক
উম বাকি বাগী গৱাত ফুৰিব ফুৰিব যোৱা নে
ফুৰিব মই ফুৰিব কৈছিলো আমাৰ এই ৰিচেন্টলি গৈছিল এই গোৱা গৈছিলোে গোৱা
গোৱা অঔ
গোোৱা হয়ফালে মুম্বাই বিৰাটেই ধুনীয়া ত মানুহবিলাক ভাল তাৰে বস্তু বিলাকৰ দাম কম খোৱা লোৱা মে ততে বেছিভাগ মানহ টুৰিজম ৰওপৰৰত মানে আহে আৰু আহ
এনেকে পইচা লয় আৰু
তাতে আমি সেইটো কেল গাই এটা মানে গাড়ী দি লৈ যায় পানী দি
অ মইো পাহৰিছো অলপমান মোৰো মনত পৰা নাই
মই যোৱা নাই ন কথাাতটো এইটো গ'লে মানে চাগে মোৰো মনত থাকিলে হয় মই যোৱা নাই ন মই গৈ পোৱা নাই আজিলৈকে
অ সেইটোত মানে সজিলো পাঁচশ টকাামান লয় তাপৰে
উম কেনেকুৱা লাগিল উঠি
স্পিডত যাই বসুো স্কটিৰ দৰে বস্তুটো
অ মানে ভয় লাগিছিলে নেকি
অ বহুত মানে স্পীড স্পীডত থাকে ন পানী পানীত পৰিও গৈছিলো এবাৰ লাইফ জেকট আ বাচিছিলো
চাবা এইবোৰ ঘুৰোতে ভালকে অলপমান সাৱধান হৈ চলিব লাগে
তাকে আৰু মই নেক্স ভাবিছো মই মুম্বাই যাম চাগে
কিয় কিবা কাম নাই এনে ফুৰিব
কৰিব মোৰ বন্ধু আছে তাতে তাৰপিছত মামাহতে আছে মামাহঁতৰ কথা আহিম বন্ধুৰ লগতে ঘূৰি আহিম
অ অ অকলে যাব নে ফেমিল
ফেমিলি যাব পাৰো ঠিক নাই অকও যাব পাৰো মোৰ ব্ৰেক চলি আছে নাম ব্ৰেক
আহ
অ তে
আ বাকী কলেজ গৈ আছা
হয় হয় কলে ন গৈ আছো গৈ আছো গৈ আছো মানে ব্ৰেক আহিব ন তাতে তেতিয়া যাম
উম উম উম
আপুনি ক'ত যাব বুলি ভাবিছে
চ
ওচৰতে আৰু শ্বিলং িলং
অ শ্বিলং শ্বিলঙৰ ধুনীয়া জেগা
আৰ্জুনিয়া
তে
ভাল লাগে ঠাণ্ডা ঠাণ্ডা বতৰ আৰু
অ ততে গৈছে গুনীয়া বে
কি ক'লা?
ধুনীয়া বতৰ বোলো।
হা ধুনীয়া বিৰাট ধুনীয়া গৈছে ন' আপুনি?
হয় হয় গৈছিলো, লাষ্ট ইয়াৰে যোৱা।
অহ, যোৱা বছৰ? যোৱা বছৰ ময়ো গ'লো।
যোৱা বছৰ, হয়।
যোৱা বছৰ ময়ো গ'লো তাতে ঠাণ্ডাই আছিলে হলেও গা চা ধুলো পানীত নামিলো।
পানীৰ আচ্ছা, কোনফালে জাগাটো কোনফালে গলে এনেই।
পাহৰিছো দেই নামটো মই, সিমান এটা মনত নাই পৰা নাই মানে,
আহ নিজৰা নিজৰা গা ধুব গল।
অ গ'লো, তাতে খানা খালো। পিকনিক টাইপৰ আৰু অ অ। অ অ পিকনিকৰ নিচিনাই।
অ তাতে চাগে বনাই।
বনাই হয় ঘৰৰ পৰা বনাই লৈ গৈছিলো।
স আমিও এনেকুৱাই কৰিছিলো একদিন কৈছিলো যে, তাতে মানে। বহুত বহুত ঝামেলা হয় ন তাতে, খোৱা লোৱা বনাব। কিবা হ'লো, সময় আধা সময় তাতে ঘুচি যায়।
উম।
অহ।
সমস্যা বহুত।
তাকে বিৰাট, সমস্যা সেইকাৰণে এইবিলাকে গল তাতে বাচন লৈ গলো। কেচ টো লৈ গলো। পানীৰ বটল ললো ডাঙৰ ডাঙৰ। সেই
আমি হে কৰিলো খাই বৈ ধুনীয়াকে পানীত গা ধুৱ গলো। আহিলো ফুৰি আহিলো আৰু ফুৰিব, ধূলি, মানে ৰাতিয়ে হ'ল আহোতে আহোতে আঠটা নটা মান বাজিলে।
অ' খোৱা লোৱাৰ পিছত কিন্তু আমি নিজৰ বস্তু পুৰা চাফা কৰিছো এইটো লেতেৰা কৰা নাই। এইবিলাক বাহিৰা
সেইটোয়ে চাফা কৰিব লাগে, নহলে এই চাফা নহলেতো লাভে নাই যে।
যি লেতেৰা বাচন নোধোৱে ঘৰৰ। আৰু নিজৰ ঘৰৰে বাচন নোধোৱে, বাহিৰত কি লেতেৰা চাফা কৰিব।
হয় হয় হয়, কিছুমান আমাৰ ঘৰৰ ওচৰত মোৰ ভাগিন এটা আছে।
অ'।
অ' পানী খালেও মানে পানীটো মানে মাকে আনি দিব লাগে। ভৰিত টিপি টিপি টিপি টিপি। দিয়ে।
তাৰ পিছত পানী খোৱা, পানী খোৱা মোৰ ইমান খং উঠে, একো এটা কাম নিজে কৰি নালয়। ভাগিনটোৱে, একো এটা কাম নিজে কৰি নলয়।
উম, বিৰাট এলেহুৱা।
স চব সময়তে মানে সদায় মানে মাকক লাগে। এ আজি আমুকটো কৰি দিয়া, আজি তামুকটো কৰি দিয়া এনেকুৱা মানে।
আচ্ছা।
বায়ে আহি কৈ থাকে আৰু সেইটো নকৰে, সেইটো নকৰে, ভাতো মানে আনি পিনে হাতত দি দিব লাগে।
কেতিয়াবা-কেতিয়াবা টো খুৱাইও দিব লাগে ইমান ডাঙৰ হল এতিয়া আজি ঊনৈশ বিশ বছৰমানান হল এতিয়া আৰু ভাত খোৱাই দিয়াৰ বয়স আছেনে বাৰু।
এ নাই-নাই এইটো মাকৰ মৰম দেখাইছে।
মাকৰ মৰম নহয়। মাকৰ মৰম নহয়। মাকৰ মৰম নহয় মানে কথাটো হ'ল কি নিজে মানে এলাহতে নাখায় ডাঙৰ হল কিন্তু সেই মানে হেৰিতটো অহা নাই আৰু।
লাগে।
এলাহে খাই দিছে তাক ভাগিনটোক।
তাকে চবৰে একে।
চবৰে নহয় দিয়কচোন আমি এতিয়া নকৰো এনেকুৱা। কাম বোলা বস্তু একেলগে কৰিব লাগে হে আৰু। অকল এনে মাকৰ ওপৰত ধৰি উম,
টো ন ভাত বনাব বা, মই ঠিকে ধৰিছিলো।
হা,
বাকি দিয়া ঠিকে আছে।
দিয়া-দিয়া-দিয়া।
অহ,